কি কৰি আছে?
এই মই বাইদেউ, সেই এই আমাৰ ভাগিনটোক মানে ভাত খোৱাব আহিছিলো। এ, কি বুলি কয়, অলপমান আঞ্জা ভাত অলপমান ৰান্ধি আছো ৰব।
ভাগিন মানে কি কিবা ক, সৰু নে ল'ৰা ছোৱালীত ডাঙৰ?
নহয়, তাৰমানে আমাৰ এই যোনটো তাৰমানে বিয়া তাৰমানে দিছিলো, আমাৰ এই বাইদেউৰ ছোৱালীত তাৰমানে, আহ তাই তাৰ মানে এ, বিয়া দিছিলো নহয়, তাই, তাৰমানে সেইয়াই আৰু এই আমাৰ এটা নিয়ম এটা আছে নহয় পৰম্পৰা।
আহ, ভাত খোৱা নিয়ম মানে অ', অ'।
এদিন তাৰমানে ভাত খোৱাব লাগে, উম, তাতে ইয়াতে অ', এই আঞ্জা বনাই আছো, কি বুলি কয় পাঠা মাংস।
হয়, হয়, এইটো কি বুলি কয় ক'ত আছে আপোনাৰ ভাগিনটো ঘৰ।
ভাগিনটো আমাৰ ঘৰৰ পৰা অলপমান দূৰত।
হয়, কিমান দূৰ হয় ইয়াৰ পৰা?
মেক্সিমাম দুই কিলোমিটাৰ।
হয়।
'কে কিমান দেৰি হ'ব আপোনাৰ ঘৰলৈ আহা?
মোৰ ঘৰলৈ অহাত মেক্সিমাম লাগে আৰু সময় এ, অলপমান কি বুলি কয়
হয়।
কিন্তু আপোনাৰ এতিয়া যি নওঁক আজি নিয়মটো আৰু কৰি যাওঁ আৰু, হয়নে নাই?
অ', সেইটোতো কৰিবতো লাগিব ন, নিয়মটো, নিয়মটো কৰিব লাগিব।
এই বাপৰে বাপ, এইটো নিয়ম যদি আমি নকৰো তাৰমানে ভাগিনটো ইমান বোলো যিমান দিলো কষ্ট পাব না যে মামাহঁতে নাহিল সেনেকুৱা কথা আৰু হয় নে নাই, এ তাৰমানে এ কি বুলি কয়, আয়োজনটো আজি ভাল ভালে হৈছে। কি বুলি কয়
কি বনাইছে?
আহ, এই তাৰমানে তাই তাৰমানে পাঠা মাংস খায়। মেক্সিমাম এ আমি তাৰমানে, মোৰ ৱাইফ এই খাই ব্ৰইলাৰ দেই, আকৌ আপোনাৰ মাছৰ, মাছ আনিছো মাছ, সমুদায় তিনিবিধ কি বুলি কয় আন্জা, তাৰমানে তিনিবিধ হ'ব, আহ বৈলাৰ বেলেগ মানুহ মানে, এনেই চাইডৰ এনে দুই এটা মাতিছে এনে।
পৰিয়ালৰ মানুহ মাতিছে আৰু। উম আৰু বেলেগ মানুহ নিমন্ত্ৰনি মানুহ মতা নাই আৰু?
নাই, নাই, এনেই বেলেগ মানুহ নাই মাতা, কিন্তু এনেই সিহঁতে, সিহঁতে দুই এটা মাত ছে, মেক্সিমাম মানুহ বিশ বিশজন মান বিশ, বিশ পঁচিশজন মান হ'ব আৰু চাগে। নাই।
ভালেই দিয়া, কিমান, কিমান কেইমান মান হৈছে পোৱালিটো।
এ মেক্সিমাম এতিয়া সেই অ', আঠ আঠত, কিবা আঠত চলি আছে, আঠ, আঠ মানে কি বোলো আঠত চলি আছে আৰু।
আঠ মাহ মান চলি আছে আৰু, উম নামটো কি লৰা পোৱালিটো?
হা হা?
ল'ৰাটো নাম কি, ভাগিনটোৰ নাম কি হয়?
ভাগিনটো নামটো আপোনাৰ সেই জয়শ্ৰী, জয়শ্ৰী ডেকা।
হয়, হয়, মাক দেউতাকে কি কৰি আছে?
হা, হা, কি কৈছা?
মাক দেউতাকে কিবা কৰে নেকি সুধিছো।
অ। অ সেই তাৰমানে দেউতাকে এনেই কি বুলি কয় প্ৰাইভেট এটা জব কৰে, আৰু আমাৰ বাইদেউ তাৰ মানে ঘৰতে কিবা নি আছে আৰু আপোনাৰ, শালৰবিধ নিচয় আছে আমাৰ। মানে আ শালপাত--! আৰু বোলোৱা।
হয় হয়, উম উম উম।
সিহঁতৰ এটা উম দাদা এটা আছে, দাদাটো
এহে হেঃ, উহুম। হয় হয়, মানে কি বুলি কয়? মানে আপোনাক কথা এটাৰ কাৰণে ফোন কৰিছিলো। মানে আপুনি টিউচন লোৱাৰ কথা কৈছিলে যে।
অ অ হয় হয়, মই মই সেই, মই টিউচন মই ল'ম।
চে মানে, শুনিছে? ভাইটি টো মানে আপোনাৰ ধৰা টিউচন দিম বুলি ভাবিছিলোঁ।
হ'ব হ'ব হ'ব। তুমি মই তোমাক মই কি বুলি কয় যোনদিনা আহিব দিম, সোনদিনা তুমি ভাইটিটোক লৈ লৈ আহিবা হয়নে?
হয় হয়। এইটো এইটো মাহিলী ফিজটো কিমান হয় বাৰু?
মাহেলী ফিজটো মেক্সিমাম মই, ডাঙৰ লৰা হয়নে তোমালোকৰ? মানে
হয় এবাৰ, এবাৰ ক্লাছ এইতৰ হয়।
ক্লাছ এইতৰ, ক্লাছ এইতৰ হলে মাহত মেক্সিমাম একহাজাৰ টকা লাগিব মই, নাই কিন্তু এটা চাবজেক্ট মই কিন্ত টিউচন কৰিম মই এনে। এনে এটা চাবজেক্টত একহাজাৰ টকা লাগ
এনে গুৰুপত ল'বা তুমি?
নাই নাই মই বৰ্তমান তেখেতৰ লগত আৰু এজন, দুজন থাকিব, কি বুলি কয়। এনে, তেনে এজন, কৰি মই টিউচন দুদিন লওঁ, বস্তুতটো মোৰ অলপমান দিগদাৰ হয়। হয় নাই?
হয় হয়। এইটো হয় বাৰু আপোনাৰো লোকচান হ'ব পাৰে ন?
হয় হয়।
উম কি বুলি কয়, কোন মানে হেৰি গামাৰটো লয় নে নলয়?
গামাতটো লওঁ। কিন্তু? চাবজেক্ট তাৰ মানে কি কব মই, তাই মনে চাবজেক্ট এনে কি বুলি কয় মই কৰিম বুলি কোৱা?
হয় হয় উম। মানে কি বুলি কয় গামাৰটো আৰু গণিতটো লয় চাগে?
হয় হয়, লওঁ লওঁ। লওঁ দিয়া মই লওঁ লওঁ।
অ মানে কি বুলি কয় গামাৰতো আৰু হেৰিটো কি বুলি কয় গণিতটো দুটা মানে দিম বুলি ভাবিছিলো।
অ অ অ, হ'ব নাই একো নাই। খালি, উম দে কোৱা?
মানে কি বুলি কয় আৰু তাৰ লগত চাগে আৰু কোনোবা থাকিব ন লগৰ?
অ থাকিব থাকিব থাকিব থাকিব দিয়া।
অ মানে, আপুনি কোনদিনাখন যাব লাগে এইটো কব আৰু?
অঁ অঁ, মই তোমাক ফোন কৰি পেলাই কৈ দিম। আ বাছ। সেইমতে আহি, এ কি বুলি কয় আহিলে হ'ল। কি বুলি কয়।
মানে আপোনাক আজি লগ কৰিম বুলি ভাবিছিলো আপুনি নাই আৰু ন।
নাই নাই মই মোক তুমি লগ নোপোৱা তেনে চা মই ঘৰত মানে টাইমে মিলাব নাপাওঁ জানাই।
হয়, গম পাইছো বাৰু এতিয়া আপুনি আকৌ তালে গ'লে ন এতিয়া ভাগিনটো ঘৰলে।
অ', অ', এতিয়া কি কবা ইয়াতে তো ভাব একদম ৰান্ধি আছো। উপাই নাই এ বাইদেউ মোক এ বাইদেউ মোক মোক কৈছে ইমান দেৰি কৰি আহিছা নাই এই কি বুলি কয় তানে বহুত আৰু জানে কি ক'ম আৰু তানে আহিব লাগিছিল মই সোনকাল আহিব লাগিছিল।
হয়, হয়, আপোনাৰ চাগে ভাটিবেলা আগবেলা টিউচন হৈছে চাগে? হয়, হয়, এতিয়া টাইমতো মানে কেতিয়া পৰা ল'বা?
পৰা মোৰ টিউচন আছে মোৰ। এই বোলো তাতে মই কাম কৰি পেলে মই আহিম আৰু
হয়, হয়, উম মানে এতিয়া আৰু টাইমটো মানে কেতিয়া হ'বটো কৈ দিয়ক আকৌ ন। তেতিয়া মানে যাব পাৰিব।
নাই টাইমটো তুমি আজি আজি কি তাৰিখ আজি আজি? মেক্সিমাম বিশ মান হ'ল একৈশ নেকি অ' একৈশ। হ'লে তুমি এটা কাম তুমি এটা কাম কৰিবা অ' তোমালোকৰ ভাইটি লৈ পেলাই তুমি তুমি পঁচিশ তাৰিখে তুমি আহিব আহিবা আহিব দিবা কি বুলি কোৱা। পঁচিছ তাৰিখে অ'। কিন্তু চাৰিটা চাৰিটা মান বজাত মোৰ ইয়াতে একদম পাব লাগিব আৰু।
অ', দিয়ক মানে কি উম উম উম।
উম, উম, দে কোৱা।
হেৰি কি বুলি কয় আপুনি চাৰ আপোনাক মই সন্ধিয়া সময়ত মই লগ লগ কৰিব পাৰিম নে মানে ভাবিছিলো মানে হেল্ল'!
সন্ধিয়া সময়ত লগ কৰিব পাবা পা-পাবা পাব পাব পা পাবা দিয়া। কি বোলে লগ কৰিব মই এইখিনি আমাৰ ফ্ৰী হৈ থাকিম আৰু কি বুলি কয়।
অ', আপুনি কেইটামানত আহিব তাৰ পৰা আৰু?
মই ইয়াৰ পৰা আপোনাৰ তিনিটা বজাত মই ওলাম এ কি বুলি কয়।
হয়, হয়।
মই ইয়াৰ পৰা তিনি তিনিটা মানত ওলাম আৰু মই আধা ঘণ্টাত মই ঘৰ পাম। মানে আৰু টিউচন মোৰ চাৰিটা মানৰ পৰা আছে মোৰ কি বুলি কয়। তুমি যদি মোক লগ পৰা সন্ধিয়া পাবা লগ কৰিবা।
হয়, হয়।
আৰু সেই হেল্ল' এ সেই আৰু হা হা হেল্ল' আৰু তুমি যে কৈছিলা তোমালোকৰ হয়, আছে আছে ইয়াতে আছে ইয়াতে আছে।
অ', মানে
এ ফোনটো দিম নেকি আকৌ।
হা হা?
হা হাঁ।
নালাগে বাৰু এতিয়া কথা নাপাতো বাৰু, হেল্ল।
নহয় নহয় অ, অঁ দিয়া কোৱা।
মানে কি বুলি কয়, অঁ অ, মানে কি লগ পোৱাতে মানে আপোনাৰ উৱাইফ থকা হৈ কথা নাছিলে কথা পাতি পালো হয়, তাৰ লগত মানে আহিছিলো মানে আপোনাৰ ঘৰলৈ মানে মই মানে।
হাঁ এতিয়া আহিছা তুমি।
হেল্ল, মানে অ মানে আৰাপত পাইছিলো তোৰ কাৰণে ফোন কৰিলোঁ। আহিছিলো মানে এতিয়া আকৌ ফ্ৰী যাব লাগিব মই ঘৰলে।
অ, আৰোপত নাই। তুমি এতিয়া তুমি নাহিবা, এতিয়া যদি তুমি এদিন আহা মোৰ বহুত দিগদাৰ হ'ব। আৰু ইয়াত তেয় মই কি বুলি কয় উম কি সিহঁতে ভাত পানী খোৱাই নাই নহয়। হয় নে নহয় ভাত পানী ভাত পানী খালে মই যাব পাৰিম মই
হয়।
যি নহওঁক হয়নে নাই, তুমি সন্ধিয়া সন্ধিয়া তুমি আহিবা। আৰু কি বুলি কয় আৰু আপোনাৰ অ, কি বোলে তোমালোকৰ বাবুক কবা আৰু ভাইটিটোক, যে এ কি বুলি কয় দাদাই কিন্তু দুই এক থাপ্পড় মাৰিব কিন্তু টিউছনত। কৰিলে জানা নাই, হয়নে খং চং কৰিব
মাৰিব লাগিব ন, দুই এচাট লগাই দিব নোৱাৰিলে
এয়ে আৰু আৰমত আমি টিচাৰ মানুহ আমি টিচাৰ মানুহ তো দুই এক থাপ্পৰ মাৰিবতো লাগিবই হয়নে নাই। নাজানিলে এ নাজানিলে এইটো মাৰে হয়নে নাই। সেইবুলি যে ছাত্ৰ বেয়া কৰি যে কয়, ক ল'ৰা ছো ৱালীক সিমান বেয়া কৰি ক'বও নোৱাৰা, মই এতিয়া মই এতিয়া ঘৰত দুই এক থাপ্পৰ মই ৰাস্তা যোন মাৰে, সেইটো সেইকাৰণে মই তোমাক মই কৈছো সেইটো তুমি ভাইটিটোক অলমান বুজাই ফেলাই কবা। কি বুলি কয়। এ তুমি যদি ইমান যদি নাজানা দুই এক
হয় হয়, মানে কি বুলি কয় এতিয়া মই ফ্ৰি যাওঁগৈ নহ'লে, মই এতিয়া ফ্ৰি যাওঁগৈ ঘৰলে।
অ নহয় নহয়, তুমি এতিয়া তুমি এতিয়া ঘৰত তুমি যোৱা হয় নহয়, সন্ধিয়া টাইমত তুমি মোক ফোন কৰিবা লগ কৰিবা।
অঁ দে দিয়ক হ'ব দিয়ক নহ'লে এতিয়া, এতিয়া হ'ব দিয়ক নহলে।।
অঁ দিয়া দিয়া নহ'লে। অঁ অঁ' হ'ব। দিয়া ৰখা নহ'লে। উম আহ।
উম উম।